হেল্ল'!
হেল্ল'! উম, শুনিছা? অ', কি-কি-কি-কৰি কি কৰি আছা? কি কৰি হা, তোমাৰ ভইচ ব্ৰেক হৈ আছে। তুমি কি কৰি আছা?
তুমি? অ', কি হ
খবৰ ভালে তোমাৰ?
আছোঁ। ভাত খালা?
উম, উম, ভাত চাত খালোঁ তুমি খালানে? উম, উম, কি ৰান্ধিছিলা?
কোৱা আৰু?
উম, উম, কি খালা কি বনাইছিলা? কি বনাইছিলে?
এ, দালি আলু ভাত। তুমি?
অ', মই
হেল্ল'!
মই মানে আজি কিবা মই নুডেল খাইছোঁ নুডেল।
মই মানে আজি নুডেল খালোঁ আৰু।
অ', হয় নেকি?
অ', অ', নুডেল খালোঁ আৰু ভাত খাম মানে, এইটো দি খালে পেট নভৰে না অলপ
অ', শুলাই নেকি?
হো, হো?
শুলা নেকি?
দোকান?
হা?
অ', টোপ কি মানে তুমি কৈ আছা টোপনি ল'লা নেকি বুলি কৈছা নেকি?
শুলা নেকি সুধিছোঁ।
অ', খোৱা নাই টিভি চাই আছোঁ।
অ', অ'। ক'ত যাবা ফুৰি-ফুৰিবা তুমি?
ফুৰিবলেকিতো মই ক'ত মানে মই ভাবিছোঁ এইটো দৈমাৰা চাইডত যাম নেকি কি অৰুণাচল চাইড বুলি!
অ', কোন, কোন যাব তোমালোক?
মোৰ লগত যাব মোৰ দুটা ফ্ৰেণ্ড আছে আৰু তাৰ দুজন ফ্ৰেণ্ড আছে, মোৰ লগৰ দুজন যাব।
হেল্ল'!
হেল্ল'! মোৰ দুজন লগৰ যাব অ'।
কোন, কোন যাবনো?
মোৰ লগৰ দুজন আছে।
অ' আৰু কোনোবা নাই আৰু তোমাৰ লগৰ আৰু ছোৱালী?
আছে তাৰ দুজন লগৰ আছে আৰু এজনৰ
ছোৱালীৰ ল'ৰা নাই নেকি আৰু?
আছে আছে এজনী ছোৱালী আছে মানে লগৰীয়া আছে।
অ', অ'।
উম, উম। ইবোৰ লগৰীয়া আছে। উম, কোৱাচোন বাৰু? উম, উম, উম। কোৱা কোৱা শুনিছো।
অ'।
উম, কোৱা না মই শুনি আছো।
বা বিজনেচ কিবা কৰা নেকি?
বিজনেচ? শুনিছোঁ, কুৱা না তুমি কৈ গৈ থাকা মই শুনি আছোঁ।
বিজনেছ কিবা কৰিবা নেকি সুধিছোঁ আৰু?
বিজনে উম, কি বিজনেচ কৰিম বাৰু? তুমি কি বিজনেচত মানে মানে মনোযোগ আছে, এই কি কই
মই মই মানে নাচ মানে কৰিম বুলি ভাবি আছোঁ, নাৰ্চ।
নাৰ্ছিংটো তুমি এতিয়া নাৰ্ছিং কৰিলে তুমি, অ' মই শুনিছো।
হেল্ল'।
তুমি নাৰ তুমি নাৰ্চিং কৰিলে, নাৰ্চ কৰিলে মই ডক্টৰ কৰিমি নেকি?
মই নাৰ্চ কৰিম বুলি ভাবি আছোঁ বৰ্তমান।
তুমি নাচ কৰিলে তুমি পঢ়ি খুনি কেনে নাচ কৰিবা, কি তোমাৰ পিছে পিছে তুমি নোৱা নহয় মোকো পঢ়িব লাগিব। আকৌ মোকো তোমাৰ যি তুমি যিমান পঢ়িবা, তুমি যোনটো ছাবজেক্ট লবা সেইটো চাবজেক্ট আৰু সেইটো কৰ্চ মোকো কৰিব লাগিব না। মইতো ইমান পঢ়া নাই বাৰু।
অ'।
মানে এতিয়া নাৰ্ছিং কৰিলে এতিয়া তুমি অকলে কৰিব পাৰিবা, মইতো নোৱাৰো কাৰণ তুমি ডক্তৰ বনিবা মই
মানে ছোৱালী ল'ৰা অ' ছোৱালী মানে কৰিম বুলি কৈ আছে না মোৰ লগত সেইটো কাৰণে কৈছো আৰু।
তেন্তে কৰ্চিং কৰিব পাৰি মানে মোক মানে সেইটো ডক্টৰ নাৰ্চিং বনিবনে? মানে তুমি কলা বিজনেছ। বিজনেচ মানে মোক বেলেগ টাইপৰ বিজনেচ কৰিব আছে।
অ' তো মই সুধিছো তুমি কিবা কৰা এতিয়া, সেইটোক
উ, মই মই মইতো বাৰু এনেতো মইতো যেনে জব চবৰ বিষয়ে জানো, জব যেনে তুমি মানে সেইটো জব নাজানো বাৰু নাৰ্চ মানে যোনে যেনে কোম্পানীত জব কৰে, কোবাৰ ৰিয়েল ইষ্টেট কিবা লাগে সেনে মানে অকন জানো বাৰু সেইকেইটা অকমান কৰি আছোঁ মানে তাকে কৰো বুলি ভাবিছোঁ। মানে জব, জব বুজি পাইছা জব। মানে মই জব লগাই দি দিওঁ অ' জব মানে কোনোবা কি জগত কৰে মানে এনেকা অক এইটো কৰি আছো। মান তাকে মানে ভাবিছোঁ।
সেইটোয়ে কৰি আছোঁ। আৰু বিজনেছ সৰু এটা দোকান খুলো বুলি ভাবিছোঁ, চব চব মানে এটা ৰেষ্টুৰেণ্ট।
হা?
ৰেষ্টুৰেণ্ট এটা খোলো বুলি ভাবিছোঁ। ৰেষ্টুৰেণ্ট ৰেষ্টুৰেণ্ট
অ',
উম্, তুমি আহি
পাটনাৰ চিপট কৰিবা, পাটনাৰ চিপত কৰিবা নেকি? মোৰ লগত বিজনেচ। হেল্ল' গৰমটো অত্যাচাৰ কৰিছে বহুত, অধিক।
ইমান ৰ'দ দিছে নহয়, এতিয়াও মানে বহুত গৰম লাগি আছে আৰু কি ক'ব আৰু
মইতো কি কয়। মই বাহিৰতে বহি আছোঁ, ঠাণ্ডা ঠাণ্ডা।
হা।
বাৰু মোৰ ফালেতো বৰষুণ পৰো পৰো হৈছে।
কি কৈছা? বৰষুণ। হেল্ল'
আমাৰ ফালে বৰষুণ পৰো পৰো হৈছে, মোৰ ফালে মানে বৰষুণ দিওঁ দিও হৈছে।
দিয়াই নাই, বৰ্তমান বাৰু ইমান মানে গৰম পুৰা।
তোমালোকৰ গাঁৱত চাগে মানুহ কেইটা অকন বেলেগ টাইপৰ আছে, ভগৱানে চাট নিদিয়ে তোমালোকক।
হা।
মানে তোমালোকৰ গাঁৱত বৰষুণ পৰা নাই। তোমাৰ গাঁৱত বৰষুণ পৰা নাই।
নাই, বহুত মানে গৰম দিছে, এতিয়াও গৰমে দিনতো গ'ল গ'লে। এতিয়া এতিয়াও সেই গৰমে দি আছে মানে।
গৰমে আছে আৰু গছ-গছনি কাটিবা আৰু গছ-গছনি কাটি ঘৰত দিবা
হহ
তোমাৰ, তোমালোকে আৰু গছ গছনি তোমালোকে গছ-গছনি কাটিবা, ডাল ভাঙিবা। ঘৰ চৰ বনাবা, সেইটো কাৰণে গৰম বেছি। গছ বচাব লাগে নাজানা নেকি? গছ ৰুব লাগে। প্ৰাকৃতিক অকন বচাই কেনে ৰাখিব লাগে না।
তুমি তুমি কি চব্জি লগত ভাত খালানো?
মই, মই কলো নহয় মই এতিয়া নুডেল খাইছোঁ বুলি, এ মই ক'লো নুডেল খাইছোঁ মই। এতিয়া চব্জি মানে কি বনাইছে, দালি বনাইছে দালি তাৰ পিছত আলু ভাজি
উম্, হয় নেকি? তোমালোকৰ ঘৰত কোন আছে আৰু
উম্, মই আছোঁ। শুনিছোঁ, কোৱানা মই কৈ আছোঁ, তুমি শুনা। মই কৈ আছোঁ তুমি শুনা। হেল্ল'।
ঘৰত মানে শুনা মই কৈ আছোঁ দেই, তুমি একো নকবা। জইন ফেমিলি আছে, জইন ফেমিলি আছে। জইন ফেমিলি আছে। জইন ফেমিলি আছে, শুনি পোৱা নাই নেকি তুমি। মই কৈছো কি জইন্ট ফেমিলি আছে, তুমি শুনি পোৱা নাই। হেল্ল' শুনিছা নে নাই। হেল্ল' হেল্ল' নোৱাৰো